এয়া মই চাৰিআলিফালে আহিছিলো এতিয়া ঘৰলে গৈ আছো লাহে লাহে কি কৈছা
এই ৰাস্তাত ওলাই আছো কাৰেণ্টটো নাই
কাৰেণ্ট নাই নেকি অ এইফালে
উম না নায়
তাকে ময় এফালেকে গৈ আছিলো মোৰ এতিয়া ফোনটো চাৰ্জ নাই নহয়
উম
তাৰাপৰা এয়া ভাত পানী খোৱা হল নাই
নাই নাই ভাত বনাব লৈছিলেহে তোমাৰ কাৰেণ্টটো কাটিলে যেন চব এতিয়া বহি আছে
অ সেইটো এটা প্ৰব্লেম বাৰু দেই ৰাতি মানে এনেকে কাৰেণ্টটো কাটি দিলে আমাৰ ভাত পানী বনোৱাৰ পৰা ধৰি লও বহুত দি
বহুত দিগদাৰ হয় থাকেতো সয়া দিনত কথাতটো বেলেগ কথা দিনত পোহৰ হৈ থাকে ৰাতি কতটো কাৰেণ্টটো বহুত বেয়া কথা ন
অ ৰাতি এনেকে কাৰেণ্টটো কাটি দিলে এতিয়া তোমাৰ দিনত বাৰু যি হলেও পোহৰ সূৰ্য পোহৰ থাকে সেইটো সময়ত আমি চলি যাব পাওঁ এতিয়া ৰাতি হলে তোমাৰ এতিয়া আমাৰ তাতে এতিয়া কেৰাচিন তেলো নোপোৱা নাপায় সেইফালে এতিয়া ডিজেলেলপো চলিবই নোৱাৰি পেট্ৰল ডিজেলৰ পৰা এনেকুৱা চাকি তাকি ব্যৱহাৰ কৰিবই নায়
কেৰাচ কেৰাচিন তেলটো এটা বেনিয়ে কৰিলে টো এতিয়া তোমাৰ চব টৰ্চ লাই থিলে বেটেৰীট টৰ্চ চ'লাৰ চাৰ্জিং টৰ্চ চবৰে ঘৰে ঘৰেতি আহনি ইনভাৰ্টাৰেই হ'ল ন
তাকে কিন্তু মানে এতিয়া লেমটো এইখিনি মানুহৰ হয় যোনখিনি মানুহে যদি এইটো ইনভাৰ্টাৰ বা কিবা তাত কিনিব নোৱাৰে মানে আৰ্থিক ভাৱে মানে সক্ষম নহয় মানে তেওঁলোক অ মানে এতিয়া
সেই কি কৰিবা আৰু এতিয়া সেই সকলৰ কাৰণে অসম চৰকাৰে কিবা এটা ব্যয়ৱস্থা গ্ৰহণ কৰিব লাগে ন হয় নহ
হয়, হয়!
মানে ঘৰে ঘৰে কিছুমান, মানে এতিয়া কি অসম চৰকাৰে এটা ব্যৱস্থা কৰিছে যে চ'লাৰ ছিষ্টেমটো যেন
অ হয়!
এই চ'লাৰ চিষ্টেমটো কৰিছে আৰু কিন্তু মানে সকলো মানুহে এইটো কিনিব আমা আ! পইচা পেলাই কিনিবাগে
উম হয় হয়! এতিয়া তুমি তোমাৰ এতিয়া চলাৰ চিষ্টেমতটো কৰিছে বাৰু চলাৰ চিষ্টেমটো এটা ভাল ভাল উপায় বাৰু সেই, সেইটো কাৰণে সেইটো হৈছে মানে এতিয়া তোমাৰ এ এতিয়া চলাৰ চিষ্ট তেওঁৰ দিনৰ সূৰ্য পোহৰত চাৰ কৰি ৰাতি তোমাৰ এতিয়া ভাত উ ৰাতি লাইট চাইট জ্বলাব। অ! এইটো এটা ভাল চিচ
তাৰ পৰা এতিয়া ৰাতি এতিয়া ভাত বনোৱা কাৰণে আৰু এটা একদম ভাল উপায় হৈছে এটা গোবৰৰ গেছযে গোবৰৰ গেছ-
অ!
সেইটো এটা একদম ভাল উপায় আছে মানুহ বিলাকেটো ব্যৱহাৰ কৰিব লাগে। এইটো উম! গোবৰ গেছ ব্যৱহাৰ কৰিব পাৰি ৰাতি এতিয়া তোমাৰ ভাত পানী বনাবৰ কাৰণে, যিকোনো কামত ব্যৱহাৰ কৰিব পাৰি অলপ অ মে কিবা নে বেয়া লেতেৰা গোন্ধ টাইপৰ কিবা মাৰিব পাই
অ মাৰিব পাৰে তাৰ ফলত মানে তোমাৰ এইটো বায়ু প্ৰদূষণ- টো হয় আৰু সেই গোন্ধটো পালে মানুহৰ তোমাৰ উশাহ লোৱাত কষ্ট হ'ব পাৰে।
কষ্ট হ'ব পাৰে কিন্তু মানে এইটো এইটো এতিয়া প্ৰকৃতিৰ বস্তু যে পতক কে মানে একো অনিষ্ট নহয় মানে এতিয়া তোমাৰ এয়া গেছটো তোমাৰ ধৰিলে আহ এতিয়া গেছটো ধৰিলো না গেছটো এতিয়া তোমাৰ এইটো এটা খাৰুৱা তেলৰ লেখিয়া এক খনিজ পদাৰ্থ যোনটো মানে, এবো এৰিয় মাটিৰ তলৰ পৰা উলিয়াই যোৱা হয় সেইটো মানে শেষ হৈ যাব। পাৰে এটা সময়ত বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত শেষ হৈ যাব পাৰে এতিয়া যুদ্ধ চলি থকাৰ কাৰণে আমাৰ এতিয়া নিজৰ দেশখনতে গেছৰ নাটনি হৈছে গেছ এতিয়া আমদানি কৰিব পৰা নাই তাৰ বাবে এতিয়া আমাৰ ইয়াত গেছৰ অসুবিধাত পৰিবলগীয়া হৈছে। সেই তেনেকুৱা আছে এ যদি আমি এতিয়া নিজৰ প্ৰকৃতিৰ পৰা পোৱা বস্তু গোবৰ গেছটো যদি আমি এতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া মানে এতিয়া, আমাৰ নাটনি চিষ্টেমটো নহবগে মানে, আৰু বস্তু আমাৰ যোনবোৰ খাৰুৱা তেল লৈকে এইবিলাক আহ যেনেকে এইবিলাক উলিয়াওতে যেনেকে প্ৰদূষন হয় কিছুমানৰ কয়লা উলিয়াওতে বম দি দিয়াৰ ফলত বায়ু প্ৰদূষণ হয় তাপা শব্দ প্ৰদূষণ হয়। এইবিলাক হয় এইবিলাক বস্তু কমি যাব মানে লাহে লাহে,
আৰু চাবা মানে তোমাৰ গোবৰ গে গোবৰ গেছটো যে সেইটো তোমাৰ চবতে দেখিবলে পোৱা নাযায় খুব কিছুমান দেশতহে মানে এইটো ইউজ কৰা হয় মানে, আমাৰ অসমত চাবা অসমত তোমাৰ আমাৰ মানে ধৰি লোৱা আমাৰ দেশখনত মানে তোমাৰ সকলো জেগাতে মানে গোবৰ গেছটো পোৱা নাযায়। কিছুমান জেগাতহে পোৱা যায় মানে, মানে চবতে মানে এইটো প্ৰস্তুত নকৰে মানে চব মানুহে,
হয় হয় মানুহে মানে এই বস্তুটো যোনবোৰ আমি, প্ৰকৃতিৰ পৰা সহজতে পাওঁ সেই বস্তুবোৰ মানে ব্যৱহাৰ কৰিব নিবিচাৰে এতিয়া তোমাৰ খাৰুৱা তেলকে ধৰি লোৱা হয় এইবিলাক পেট্ৰলিয়াম ডিজেল এইবিলাক বস্তু তে ব্যৱহাৰ কৰা হয় এইবোৰ প্ৰথমতে যোন পৰা যৰ পৰা উলিওৱা হয় তাৰ তাৰ পৰা উলিওৱাৰ পিছত কল কাৰখানাত এইবোৰ শোধন কৰোতে বায়ু প্ৰদূষণৰ লগতে তোমাৰ এতিয়া
পানী প্ৰদূষণ
পেলাই দিয়া হয় সেইবিলাকৰ পৰা নলা নৰ্দমা বিলাকৰ প্ৰদূষণ হৈছে এইদৰে বহুত প্ৰদূষণৰ সৃষ্টি হৈছে
উম
তোমাৰ এতিয়া কল কাৰখানা ধোঁৱাতে বায়ু প্ৰদূৰ্ষণ কৰিছে আৰু এতিয়া আৰু তলৰ যোনখিনি লেতেৰা আৱৰ্জনা সেইখিনিয়ে মাটিত পেলোৱা কাৰণে মাটি প্ৰদূষণ। কৰিছে আৰু নদী পেলোৱা কাৰণে নদী পানী প্ৰদূ্ষন কৰিছে
অ' সেইটো কাৰণে আমি সেইটো মানে সেইটো আৱৰ্জনাটো আমি জমা কৰি কোনোবা এটা। জেগাত পেলাব পৰাটো ভাল মানে পেলাব পাৰিলে।
পেলাব পৰাতটো ভাল বাৰু কিন্তু মানে এটা জেগাত ধৰি ল ন কোনোবা এটা এৰিয়াত। আমি পেলাম বুলি ভাবিলো সেই এয়াত আমি পেলাবলৈ গলো। ইমান যে আৱৰ্জনা লব কিন্তু বহুত ঠাই জুৰি আৱৰ্জাব পেলাব লাগিব সেই ঠাইখিনিত মানে আমাৰ। খেতিয়কসকলে খেতি কৰিব পৰা উপযোগী ঠাই এইবিলাকৰ আমি। সেইখিনি পেলাই যদি আমি ধ্বংস কৰি দিওঁ।
ধ্বংস কৰি দিওঁ তেতিয়াতটো খেতি কৰিব পৰা হ'ল।
অ' খেতি কৰ পৰা হ'ব সেইকাৰণে ভাবি সেইকাৰণে যদি সেই বস্তু বোৰ ব্যৱহাৰৰ সলনি আমি এতিয়া তুমালোকে দেি থাকে ই ৰিক্সা ওলাই। বেটেৰী গাড়ী ওলাইছে বেটেৰী। গাড়ী বা ধৰি লও চব ওলাইছে সেইবিলাক যদি আমি বব্যৱহাৰ কৰিব লও যোনটো আমি কাৰেন্টৰ পৰা পাও কাৰেণ্টৰ পৰা পৰা আহি পেলাই আমি চাৰ্জত দিলে না কিবা প্ৰদূষণ হয়। বাহিৰত। তেতিয়া আমাৰ প্ৰদূষণটো কমি যাব প্ৰদূষণ টো কমাৰ লগে আমাৰ উত্তাপটোও কমি যাব। কিতাপ কমিলে আমাৰ মানুহ পৃথিৱী এটা। বেলেঞ্চ থাকিব মানে যে। উত্তাপটো কমি যাব লগে লগে লগে। পৃথিৱী মানে গোলকীয় উত্তাপটো কমি আহিব। তাপা অক্সিজেনৰ পৰিমণতটো বাঢ়ি যাব কাৰ্বন ডাই অক্সাইড কমি আহিব তেতিয়া এটা। সুস্থ বায়ু পাব কিন্তু এতিয়া কি কৰিছে চহৰ অঞ্চলত কি কৰিছে এতিয়া। এতিয়া গছ গছনি কাটি জেগা উলিয়াই একদম ধুনীয়া ডাঙৰ -ডাঙৰ বিল। লিংক বনাই যায়। পাঁচ মহলীয়া ছয় মহলীয়া বিল্ডিং বনাইছে বিল্ডিং বনাই তাত। এতিয়া চহৰ অঞ্চলত হয় এটা সুবিধা আছে কি এ কোনোবা এটা চাক কৰি বিচাৰি গ'লে কিবা এটা কামত গ'লে তুমি সহজতে চাকৰি বা কিবা এটা পাই যাও।
উম পাই যাম অ ' কিন্তু গ কিন্তু গাঁৱত তেনেকুৱা নহয়।
গাঁৱত সেইটো নহয় গাঁৱত তুমি নাপাব পাৰা গাঁৱত তুমি চাকৰি নাপাব পাৰা কিন্তু। ইয়াত গাড়ী মটৰ কম কোৱা হয় গাঁৱত কিন্তু চহৰ অঞ্চলত তুমি এতিয়া দেখিবা ডাঙৰ ডাঙৰ চহৰ বিলাকত এক, ন ঘন্টা, আঠ ঘন্টা তেনেকুৱাকে ট্ৰেফিক লাগি থাকে। ইমানেই গাড়ী চলে।
ইমানে চলে। তুমিয়ে ভাবা দিনটোত কেতিয়া কিমান পলিউচন হ'ৱ।
অ', এই অঞ্চলত সেইটোৱে তুমি এতিয়া শুনিবলৈ পোৱা। হা, কিবাক কৈছিলা কোৱা।
না নাগ। তুমি কোৱা শুনি আছো।
অ', এতিয়া তোমালোকে শুনলি শুনিবলৈ পোৱা চাগে এতিয়া চহৰ অঞ্চলত বহুত উত্তাপ বাঢ়ি গৈছে। উতা মানুহ গৰমত থাকিব পৰা নাই।
উম।
উহ, শুনিবলৈ পাই কাই। যদি প্ৰদূষণটো কমোৱা হয় তেতিয়াও তাপটো কিয় বাঢ়ি যাব। প্ৰদূষণটো কমালে উত্তাপটো কমি আহিব।
কমি আহিব।
মানুহৰ থা-থকা সুবিধা হব, নিজৰে সুবিধা হব। মানুহে যদি ব্যৱহাৰটো কমকে কৰে। তেতিয়া নিজৰ সুবিধা হ'ব।
নিজৰ সুবিধা হ'ব তাকেতো।
উম।
সেইকাৰণে মানুহ মানুহে নিজৰে এইটো জানিব লাগে মানুহৰ এইটো হেৰি, তোমাৰ কাণ্ডজ্ঞানটো থাকিব লাগে না, জ্ঞানটো।
অ', মানুহে ভাবিব লাগে যে অকল নিজক সুবিধা কৰিবলে গৈ যে আৰু যে প্ৰকৃতিৰ নষ্ট কৰিছে। নষ্ট কৰাৰ লগতে নিজৰো অসুবিধা হৈছে। সেইটো নিজে চাব লাগে। মা
তোমাৰ অকল মানুহকে মান-মানে তোমাৰ গোটেই দেশখনে ভাবিব লাগিব। এ, কথাটো তেতিয়াহে মানে হ'ব।
অ'।
যেনিবা আমিয়ে ভাবিলোঁ। আমি ভাবিলেতো নহ'ব ন', আমাৰ লগততো চবেই ভাবিব লাগিব।
সেইটোয়ে। এতিয়া তুমিয়ে মই আলোচনা কৰিলোঁ এইটো বিষয় ওপৰত আমি এতিয়া আলোচনা কৰি আমি কিবা এটা যদি আমি ভাল কথা এটা পাতিলো। কিন্তু আমি দুটাহে ভাবিলো এইটো কাম যে কৰিব লাগে। আমি যেতিয়া ভাবিলো। অ, আমি যেতিয়া ভাবিলো কি কাম কৰিব লাগে, কিন্তু বেলেগ মানুহখিনিয়েতো এইটো ভবা নাই। বেলেগ মানে নিজৰ সুবিধা চাইছে। এতিয়া কা, কেই, এতিয়াই এঠাত তই আনফালে যাবলে পটকৈ পাবলে নিজৰ ঘৰত এখন গাড়ী আনি লৈছে। গা, গাড়ী অনা বিপৰী মানুহে আজিকালি এতিয়া তোমাৰ আই, নিজৰ জনীটো দেখাবলৈ গৈ উম তিনি চাৰিখন বাইক ঘৰতে তিনি চাৰিখন গাড়ী চলাইছে। বাইক চলাইছে। ইয়ে তেনেকুৱা কৰিবলৈ যোৱা আগত এক এখন ঘৰতে যদি তিনি চাৰিখন বাইক, গাড়ী চলাবলৈ হয়। এতিয়া সেই ঘৰখনৰ পাই কিমান প্ৰদূৰষণ আছে।
অ', তাকে। আৰু ঘৰত চবৰে ভাল নহয়।
ঘৰত ভালে আছে ভালে।
ভালে অ'। ৰাতি নে কেইটাত শোৱা?
ৰাতি মোৰ বাজে তোমাৰ দশটা এঘাৰটা বাজি
ইমান দেৰি ইমান দেৰিলৈকে নাথাকিবা বুজিছা। মানুহ ৰাতি দেৰিলৈকে থকাটো ভাল নহয়। উ এঘাৰটা বজালৈকে ভাল আৰু মানে তোমাৰ দেৰিলৈকে থাকিলে তোমাৰ নিজৰলেহুৱা লাগিব তোমাৰ চ চুলোৰ অ কৰাদায়ক হব ধৰিব চকুবোৰ সোমাই আহিব আৰু মানসিক ক্ষতিগ্ৰস্ত হব ন চ ৰাতি দেৰিলৈকে থাকিবই নালাগে মানে যিমান পাৰ অকণ সোনকালে শুব চাবা
হয় হয় এইটো এতিয়া মই ৰাতি কথাটো কলে মোৰ মনত পৰিলে আমাৰ মামাৰ ঘৰৰ কিনাৰতে এঘৰ মানুহৰ কিনাও শুনিছিল টো মানে ৰাতি তোমাৰ পৰহি হ'ব পাৰে কিবাঢৰেকণী মাৰি আছিলে তুমি শুনিছিলানে বহুত ডাঙৰ ডাঙৰ ঢেৰেকণী মাৰিছিলে
শুনিছো কাৰেণ্টটো নাই তেতিয়া
আহ সেই সময়ত কাৰেণ্টটো নাছিলে কিন্তু আমাৰ মমাৰ ঘৰৰ পিছফালৰ মানুহ ঘৰ লৰাটোৱে সেই ৰাতি সময়ত ফোনত কিবা ফিলি্ম চাই আছিলে, ফিলি্ম চাই থাকোতে সেই ঢেৰেকনি মাৰত কে মই শুনিবলে পোৱা মতে হা মই গম নাপাওঁ আজি এতিয়ালৈকে মই খবৰ লোৱা নাই কিবা কৰা নাই গম নাপাওঁ। কিন্তু মানে শুনিবলৈ পাইছো যে তেওঁৰ হাতত চক নে কিবা পৰি পেলাই হাত খনৰ এতিয়া মানে কাম কৰিব নোৱাৰা হৈ আছে।
অ'।
সেইটো কাৰণে মানে ৰাতি দেৰিলৈকে ফোন চাই থাকাতো- থাকাতো
আৰু বিজুলী ঢেৰকণী মাৰিলেটো তুমি ফোনটো লাহেকে চুইটচ অফ কৰি পেলাই থৈয়ে দিব লাগে।
অ', নেট চলাব নালাগে কাৰণ নেটটো আমাৰ নেটটো তোমাৰ এতিয়া চেটেলাইটৰ পৰা আহে। আমাৰ চেটেলাইটৰ পৰা কানেক্ট থাকে নেটৰ সেইকাৰণে তোমাৰ এতিয়া নেটটো পুৰা হেৰি হয় নেটটোৱে মানে বিজুলীটো টানি আনে।
বিজুলীটো টানি আনে অ' ইণ্টাৰনেটটো টানি আনে যেতিয়া তোমাৰ ধেৰেকনিটো আহে ন।
যিহেতু বিজুলীটো হ'ল এটা কাৰেন্টৰ নিচিনা। সেইটো কাৰণে আৰু এটা যদি কাৰেণ্টৰ চুটি পথ পায় সেই পথেদি বিচাৰে, এই বিচাৰিব আহি